হয় নমস্কাৰ।
হয় নমস্কাৰ।
কি কৰি আছিলে?
এ বিচনাখনতে শুই আছিলো দিয়ক গৰমৰ কাৰণে। ফেন-ফেনখন চলাই লৈ, আজি ভাত খোৱাও দেৰি হৈছে তাত তাতে ভাগৰো লাগিছে পথাৰত গৈছিলো।
হয় হয়, এনেই ভাত কিহেদি খালে?
ভাত বনাইছিলো কল পচলা বনাইছিলো, তাৰপিছত এই আলু পিটিকা কৰিছিলো, তাৰপিছত কঠালগুটি পিটিকা কৰিছিলো।
হয় হয়, আপুনি-আপুনি, হয় খালো মই।
কিহেদি ভাত খালে?
আজি মই হেৰি, আলু ভাজি আছিলে। পিছত বেঙেনা ভাজি কৰিছিলে, তাৰপিছত পাপৰ দুখন ভাজি পেলাই খাইছো। আৰু ডাইলৰ সতি। পিছে আপুনি পথাৰত কি কৰিব গৈছিলে?
পথাৰত মানে এই ৰোৱনী লগাই আছো, ৰোৱা লগা-ৰুৱা লগাই আছে যে এ তাতে মানে ভাত দিবলৈ গৈছিলো, তাতে ৰোৱনী কেইজনী আকৌ অলপ টাইম বহি নাথাকিলে খেলি মেলি কৰে যে।
হয় হয়।
বহি তাতো ৰখি পেলাই চালো। সেয়া কৰোতে, ভাত খাওঁতে মানে, ঘৰ আহি পাওঁতে আকৌ গা ধুওঁতে, ভাত খাওঁতে, সেয়া দেৰি হৈ গল।
হয় হয়, ধানৰেটো ন?
হয় হয়, ধানৰে, উম, ৰঞ্জিতটো কৰিছো।
হয় হয়, এইটো এনেই ঘৰতে খাই নে, নে বেচে?
ঘৰতো খাওঁ বেছোও।
হয় হয়।
পিছে এতিয়া কথা এটা ক'বলৈ ফোনটো মাৰিছিলো বাৰু। কথা এটা আছিলে, আপুনিটো ধৰক এতিয়া ঘৰ বনাই, পকা মিস্ত্ৰী পিছ-আমাৰো মানে ঘৰ এটা আহিছে ধৰক, চৰকাৰ মানে চৰকাৰৰ ফালৰ পৰা ধৰক ঘৰ এটা পাইছো আৰু। এতিয়া ঘৰটো বা কেনেকে দুটা ৰুম দিয়ে পাম নেকি, বনাব লাগিব নেকি
হয় হয়।
এনেই আপুনি এ ধৰক, হেৰি কি নহয় হাজিৰা কিমানকে লয়?
মই দিনে হাজিৰা হেৰি পাঁচশকে।
অ', পাঁচশকে ন, আৰু যোগালীটো?
নাই, অ', মই যোগালিৰ কথা কৈ আছিলো, মই হেৰিকে ল'ম, এহেজাৰকে ল'ম।
অ' আপ-অ' যোগালীটোহে পাঁচশ, আপ পোনাৰ মানে এহেজাৰ, অ' অ'। পিছে এতিয়া কোনটো চিমেণ্ট ল'লে ভাল হ'ব নো? ধৰক ডালমিয়া, নহ'লে ইষ্টাৰ চিমেণ্ট
হয় হয়, আপুনি ইষ্টাৰ চিমেণ্টটোকে ল'ব, সেইটো ভাল আছিলে।
অ', এইটো পুৰণাও যিহেতু ন?
হয় হয় হয় আগৰে কোম্পানী সেইটো পুৰণা যিহেতু আগতে এইবোৰ দি অ। ঘৰ চৰ বনোৱা হৈছে ভালেই দেখিছো বাৰু।
হয় হয়। পিছে উম ঘৰতো। অ আহাবাৰ এমাহমান আছে এমাহৰ পাছত আৰু প। একাউণ্টত পইচাটো সোমাব।
হয় হয় হয়।
পিছে আপোনালোকৰ সেইফালে ইটা যে আছে ধৰক ইটা।
হয় অ পাৰিম বাৰু অলপ। কেইটামানহে দিব পাৰিম ইমানগাল দিব নোৱাৰিম মানে বেছিকৈ।
অ আপুনি আপুনি ধৰক ইটা ইটা ধৰক কণ্টেক্টটো লয় ইটা। আপুনি মানুহটোৰ লগত কথা পাতি দিবচোন ইটাও ধৰক লাগিব মোক।
হয় হয় হয় দিম বাৰু।
ইফালে ধৰক এতিয়া শিলটো বাইদেউ কোনটো শিল ভাল হয় বাৰু সৰুটো ভাল হব নে ডাঙ। ডাঙৰটো ভাল হ'ব। অ।
হয় ইয়াৰ সৰু শিলটোদি পকাত দিয়া পকাৰ যোনটো পোজ কেইটা। তাত দিবলৈ আৰু ডাঙৰ শিলটো ফ্ল'ৰত দিবৰ কাৰণে।
অ অ হয় নেকি।
হয় আপোনাৰ অলপ ভেটিটো আহ সেইফালে বানপানী হয় নেকি।
পানীটো বা হয়।
হয় অলপ ভেটিটো মানে তাৰমানে ওখকৈ দিব লাগিব আৰু।
হয় হয় ভেটিটো তলত ভীম দিব লাগিব চাগে।
হয় হয় অলপ মানে এই মাটি চাটিও পেলাব লাগিব চাগে। যদি আপোনাৰ হেৰি সমান হৈ আছে হয়।
এনেই আপোনালোকৰ ফালে। ট্ৰেক্টৰৰ মাটি কিমানকৈ লয় নু এক ট্ৰেক্টৰৰ প্ৰতি ধৰক মাটি কিমানকৈ লয়।
সেইটো মই এতিয়া সুধিব লাগিব বাৰু কেতিয়াবা মানে সলাই থাকে নহ সিহঁতে।
অ অ হয় নেকি আমাৰ। এইফালে ধৰক চাৰে পাঁচশকে লৈ আছে।
হয় হয় আমাৰ এইফালে বাৰু পাঁচশকৈ ল'ব লাগে আমাৰ এইফালে।
অ অ ধৰ দামটো ধৰ কম যদি হয় ধৰক আপোনালোকৰ তাৰপৰাই ধৰক পেলাম আৰু।
হয় হয় মানে এইফালে দূৰ হলে মানে তেলৰ খৰচটো বাঢ়ি যাব নহ তেতিয়া মানে দামটো বাঢ়ি যাব পাৰে আপোনাৰ।
অ অ হয় দিয়ক হয় দিয়ক গৈ পেলাই এটা পটাতে পৰিব। হয় হয় হয় আপুনি ঠিকে কৈছে। পিছে আপুনি এতিয়া ধৰক বেলেগৰ এতিয়া ঘৰ চৰ বনাই আছেনে।
হয় এতিয়া কেইদিন মান হ'ল এটা ঘৰ এটা বনাইছিলো মানে বিল্ডিং ঘৰ এটা।
হয় হয়।
আমাৰ ঘৰৰে ওচৰতে এজন মানে হেৰি আছে ইঞ্জিনিয়াৰ এজন আছে যে। তেখেতৰ কাৰণে মানে ঘৰ এটা বনাই দিব লাগে তাৰে মানে। হে কৰি আছিলো।
হয় হয়। তেখেতে চাগে নতুন মডেলতে চাগে বনাব।
হয় হয় নতুন মডেলত বনাব।
আপোনালোকে সেইটো উম তাত ধৰক কাম যদি কৰি যদি আছে। তেতিয়া হলে ধৰক আমাৰ ঘৰতো তেনেহ'লে কেনেকে কাম কৰিব।
সেইটো বাৰু এয়া মাজে মাজে যোৱা হয় বাৰু এইটো এইটো কৰিলো বাৰু এইটো বেছি দিন নাই শেষ হৈ যাব। আপোনাৰ ঘৰটো আহালৈকে বাৰু আমাৰ হৈ যাব এইটো কাম।
অ অ অ।
তাৰপিছত বাৰু আমাৰ প্লাষ্টাৰহে অলপ আছে। ৰং মাৰে ৰং মাৰি থাকিব।
পিছে আপোনালোকৰ ঘৰৰ সকলোৱে ভালে আছে নে।
হয়-হয় ভালে আছে, ভালে আছে, আপোনালোকৰ ভালে আছে ন।
হয়-হয় ভালে আছে এতিয়া আপোনালোকৰ গৰুকেইজনী আছে নে নাই বাৰু।
আছে-আছে আমাৰ গৰু চাৰিজনী আছে এতিয়া দুজনীয়ে বাৰু এয়া হেৰি দিছে পোৱালি দিছে।
হয়-হয়।
গাখীৰো দি আছে বৰ্তমান গাখীৰটো আমি এয়া কিছুমান। মানুহৰ ঘৰত দুঘৰত দিও আৰু অলপ গাখীৰ আমি হোটেলত দিয়া হয়।
অ' লিটাৰটো কেনেকে লয়।
লিটাৰ আমাৰ আ চল্লিছ টকাকে।
অ‌' লিটাৰ
হেল্ল'
আমাৰ ঘৰত
হয়-হয় দিছে। না আমাৰ মানে একো মিলোৱা নহয় ন যিহেতু পানী চানী সেইকাৰণে আমি অলপ দামটো বেছি বঢ়াই লও।
হয়-হয়।
আৰু ইয়াৰ ঘৰতে দৈ বনাও পনিৰ বনাও এইবোৰ। তাৰপিছত এইবোৰ বিক্ৰী কৰা হয় আৰু।
ম আৰু বাকী অ-অ-অ-অ পনি
অ' হেল্ল',
হেল্ল' হয়-হয় দৈ পেলাও দৈ বনাও আমি তাৰ পিছত, হয়-হয় দৈ বনাও তাৰ পিছত পনিৰ বনাও।
অ', অ' কাম এটা কৰিবচোন মোক এনে এ-এ টেকেলি দুটাত থ'বচোন। এ আপোনাৰ এ ঘৰতে খাবলৈ কাৰণে ধৰক এ পাঁচ লিটাৰ। পাঁচ লিটাৰ এটা পেলাব।
হয়-হয়, হ'ব-হ'ব।
অ' এই গৰমত অকমান দৈ ছৈ খাবও লাগে অলপ পেটত। ঠাণ্ডা পৰি থাকিব।
হয়-হয় আপুনি এনে ধানৰ খেতিহে কৰে নে নে বেলেগ খেতিও কৰে আপোনালোকে।
অ', বেলেগ খেতি নকৰো অকল ধানে কৰো বাৰু আৰু সৰিয়হ-সৰিয়হ গছৰ খেতি। সেয়া অলপ অলপ ডাঙৰ হৈছে।
হয় মোৰ এতিয়া আমাৰ শাক পাচলি খিনি। কৰিছো যিহেতু তাতে মানে পানী দিছিলো আমাৰ। তিয়হৰ গছ আছে পিছত ভেন্দি গছ ৰুইছোঁ কেইজোপামান। তাৰপিছত জিকা আছে ভুল আছে তাৰপিছত আমাৰ বাৰীত। তামোল আছে তামোলো আমি বিক্ৰী কৰো মাজে মাজে তাৰ পিছত পাণ আছে পাণো বিক্ৰী। বিক্ৰী কৰোঁ বজাৰত।
অ' হয় নেকি? আপোনালোকৰ পাণটো ধৰক, অ' হ'ব-হ'ব আমাৰ ঘৰ পৰা এতিয়া পৰা লাগা দিন হৈ আছে। এতিয়া ধৰক পথাৰ ধৰক ৰোৱনী ধৰ তামোল পাণ বহুত লাগে দিবলৈ কাৰণে। এনে ধৰ আপোনালোকৰ পান। এইটো ধৰ গান্ধ পান নে নৰ্মে এনে ধৰক এনে জেনেৰেল পাণটো নৰ্মেল পাণটো
গান পান
অ' তেনে হ'লে সেইটো পাণ ভালোঁ লাগে মিঠা মিঠা লাগে।
হয়, হয়, হয় সেইটো পাণ মানে এইয়া বিক্ৰীটো হয় সেইটো পান মানে
হয় হয় আকৌ দামটো আৰু বেছি লোৱা হয় যিহেতু এইটো ধৰক মিঠা মিঠা পানত ধৰক ব্যৱহাৰ হয় সেইকাৰণে। পিছে উ ভাত কিদি খালে।
মই ভাত আমি আলু ভাজি দি খালো আলু ভাজি তাৰপিছত এয়া এয়া বেঙেনা ফ্ৰাই, তাৰপিছত হেৰি কৰিলো পাপৰ এখন ভাজি ললো হয়।
পিছত দেউতাই কিবা কৰি আছে নে খেতি বাতিয়ে হয় হয় আপুনি বা এইবাৰ কামতে লাগি থাকে। আৰু দেউতা যিহেতু বয়সো হৈছে ইমান নোৱাৰিও দিয়কচোন।
হয় হয় ঠিক,
আপু অহ লৰা ছোৱালীকেইটা, এ দুই এটা পঢ়ি আছে ধৰক তৃতীয় শ্ৰেণী, আৰু এটা ধৰক পঞ্চম মান শ্ৰেণী,
হয় হয় হয় এনেই স্কুলৰ ফিজটো কিমান কে,
স্কুলৰ ফিজ এতিয়া আমি প্ৰাইভেটত দিয়া নাই দিয়ক চৰকাৰীতে পঢ়াই আছো আৰু
হয় হয় হয় মানে মোৰ ল'ৰা
প্ৰাইভেটত হয় হয়। প্ৰাইভেটত দিবলৈ এতিয়া ধৰক বহুত টকা লাগিব। আৰু দুটা ল'ৰা ছোৱালী দিয়কচোন ইমান খিনি উ ধৰক মাহিলী সেনেকে ইমান খিনি ইনকামে নহয়। যিয়ে ধৰক দুটা লৰা ছোৱালী ইমাখিনি দিম নো ক
হয় হয়।
প্ৰাইভেটত পঢ়া পাৰলেো ভালেই হয় আজিকালি যিহেতু চৰকাৰী স্কুলবোৰ ইমান ভাল নহয়েই আমাৰ দিনৰ কথা বেলেগে আছিলে
হয় হয় উম